অ হেল্ল।
কি কৰিছা?
এনেই আছো এ মোবাইলত কাজিৰঙাৰ ওপৰত এটা ডকুমেণ্টেৰী চাই আছিলোঁ। বাকী তুমি?
মইও এনে আছো ৰবা, বাকী চাহ খালা?
খালোঁ ৰ'বা, তুমি?
খালো খালো, কি চালা টিভিত কাজিৰঙাৰ ওপৰত?
এনেই ডকুমেণ্টেৰী এটা চাই আছিলোঁ চাই থাকোঁতে ঘূৰি আহিব এবাৰ মন গ'ল।
হয় নেকি, কি চালা পিছে?
কাজিৰঙাৰ বিষয়ে পঢ়ি চালো অলপমান তাতে থকা তোমাৰ জীৱ জন্তুবোৰ যে কিমান ধুনীয়া ধুনীয়া দেখিবলৈ ওচৰৰ পৰা এ সেইবোৰ চাই এবাৰ বোলো। ফুৰি আহোঁ সেনেকুৱা এটা অনুভৱ আহিল মনলে।
তুমি তালৈকে কি গৈছিলা নেকি কাজিৰঙালৈ?
নাই নাই, তুমি গৈছা নেকি?
নাই মইয়ো যাই পোৱা নাই বাৰু।
অঁ, বাকী যাম বুলিতো ভাবিছোঁ।
হয় হয় যাবা, এইবোৰ জাগাত যাব লাগে যাই কেনে জাগাবোৰ উপভোগ কৰিব লাগে মনোমোহা দৃশ্য।
তুমি চাগেচোন যোৱা বছৰ কাজিৰঙা লৈ গৈছিলা চাগেচোন, মই তোমাৰ ফটো দেখিছিলোঁ। কাজিৰঙাত। তুমি পাহৰিছা চাগে যোৱা মই দেখা যেন পালো ফটো তোমাৰ।
হয় হয়, মই যোৱা বছৰ তোমাৰ গৈছিলো, এতিয়া তুমি কওঁতেহে মনত পৰিলে।
অঁ।
সঁচাকৈ মই যোৱা বছৰত কাজিৰঙাৰ অভিজ্ঞতাটো পাহৰিয়ে গৈছিলো, তুমি কোৱাহে এতিয়া মনত পৰিল।
বাকী এনে কেনেকুৱা লাগিল পিছে যায় তালৈ?
ভাল ভাল। একদম ধুনীয়া আৰু প্ৰাকৃতিক মনোমোহা দৃশ্য লগতে বন্যপ্ৰাণী। আৰু সকলোবোৰ মানে তোমাৰ প্ৰাকৃতিক দৃশ্যয়ই আৰু চাৰিওফালে।।
অ' এ ইয়াৰ পৰা কেনেকৈ গৈছিলা তুমি?
মই গুৱাহাটীৰ পৰা গাড়ীৰে গৈছিলো, আ' ৰাস্তাবোৰ যথেষ্ট ভাল আছিল। আৰু চ সেউজীয়া পথাৰ, চাহ বাগিচা দৃশ্য। সকলোবোৰ যাত্ৰাত মই এইবোৰ উপভোগ কৰিয়ে গ'লো আৰু।
অ' বাকী তাতে প্ৰথমে গৈ কি অনুভৱ কৰিলা তুমি?
প্ৰথমে যিটো মই চা- চাহ বাগানবোৰ দেখি খুব ভাল লাগিল। তাৰ পিছত আহ উদ্যানৰ কাষ চাপি যোৱাৰ লগে লগে এত বিশেষ অনুভৱ হৈছিল যিহেতু মই বন্য প্ৰাণীবোৰ ওচৰৰ পৰা দেখিছিলো তেনেকে কেতিয়াও মানে আগতে দেখি পোৱা নাই। গতিকে তাৰ মাজতে মানে সোমাই গৈছিলোঁ আৰু।
অ মানে অনুভৱটো ভালে কৰিছা বাকী তাতে তুমি চাফাৰী থাকে ন তাতে ফুৰিব কাৰণে অৰণ্যৰ মাজতো চাফাৰী কৰিছিলা নেকি?
হয় হয় পুৱাতে মই আ জীপত চাফাৰী কৰিছিলো তাৰে পৰা জী পত উঠি কিনে মানে তোমাৰ সকলোবোৰ বন্য প্ৰাণীকে তেনেকে চাব পাৰি আৰু জীপ চাফাৰী কৰি।
অহ বাকী কিবা জীপ চাফাৰীত গৈ থাকোতে কিবা বিশেষ প্ৰাণী দেখিবলৈ পাইছিলা নে তুমি?
বিশেষ প্ৰাণী তোমাৰ এশিঙীয়া গড়, হৰিণ, বনৰীয়া মহ, হাতী বিভিন্ন আৰু বাঘ এইবোৰ চৰাই বিভিন্ন সকলোবোৰ দেখা পাইছিলো মই।
অম বাকী এশিঙীয়া গড়টো চাগেতো প্ৰথমবাৰ দেখিছা, দেখি কেনেকুৱা লাগিল প্ৰথমবাৰৰ বাবে?
একেবাৰে আচৰিত, ওচৰৰ পৰা দেখা পাইছো ন ফটোততো আগৰ পৰা দেখিয়ে থাকো। ওচৰৰ পৰা দেখি মানে একদম ধুনীয়া আৰু কি ক'ম তুমি নিজে দেখিলে অনুভৱ কৰিলা হয়।
অ গঁড়বোৰ কি একেবাৰে ওচৰত আছিল নেকি?
অ ওচৰতে আছিল কিছুমান, অৱশ্যে নিৰাপদ দূৰত্বৰ পৰাই চাইছিলো যিহে টো অ জীপ চাফাৰী কৰোতে তাৰে মানুহবোৰে আমাক তেনেকে দেখাই দেখাই নিছিলে।
অ বাকী তুমি ইমান ওচৰৰ পৰা চাইছা গঁড়বোৰ তোমাৰ ভয় লগা নাই নেকি অলপমানো?
অলপমান লাগিছিলে তথাপিও আ ওচৰত গাইডবোৰ আছিলে যিহে তো সিমান এটা ভয় লগা নাই নাই।
অ, বাকী তুমি পুৱাৰ চাফাৰী কৰিছিলা নে সন্ধিয়াৰ চাফাৰী? আৰু কোনটো বেছি ভাল পালা?
মই পুৱাৰ চাফাৰীও কৰিছিলো, পুৱাৰ চাফাৰী কৰি বেছি ভাল লাগে তেতিয়া তোমাৰ জীৱ জন তোবোৰ মানে ৰাতিপুৱাই ওলাই ন, ত তেনেকে তুমি সকলোবোৰ ভালকে দেখা পোৱা আৰু ৰাতিপুৱাৰ সময়তে।
অঁ বাকী তোমাৰ কাজিৰঙাৰ প্ৰকৃতিটো কেনেকুৱা?
একেবাৰে ধুনীয়া, মনোমোহা আৰু একদম এটা মানে শান্ত পৰিৱেশ আৰু। দীঘল ঘাঁহনি বনাঞ্চল আৰু একদম খোলা আকাশ তুমি মানে গোটেই যেন প্ৰাকৃতিক পৰিবেশৰ মাজতে নিজকে পাহৰি যাবা তেনেকুৱা একদম এটা পৰিবেশ আৰু।
অ মানে ফটো তুলিবলৈ একদম ধুনীয়া ঠাই আৰু ফটোবোৰ উঠিবৰ কাৰণে।
একেবাৰে ধুনীয়া, মই ইমান যে ফটো তুলিছিলো মোৰ ফোন ফোনৰ মেমৰিয়ে ফুল হৈ গৈছ ছিলে মানে য'ত যোনফালে যোৱা তুমি সেইফালে ফটো উঠিব একদম ঠায়ে ঠাই আৰু।
অ সেইটোতো স্বাভাৱিকে দিয়াচোন। তাতে আৰু তোমালোক ছোৱালী মানুহ ক'বাত গ'লেতো ফটো উঠিবাই। তথাপিও কাজিৰঙা আৰু কাজিৰঙা তাতে প্ৰথমবাৰ গৈছা। অনুভৱ এটাটো থাকেই বিশেষ অনুভৱ।
আছে আৰু ফটো উঠিছিলো বাৰু বহুত তাতে আৰু, আ নিজে ফটো উঠাৰ উপৰিও বাকী যিবোৰ তোমাৰ জীৱ জন্তু আছে সেইবোৰৰ ফ টো উঠোৱাতে মই ব্যস্ত আছিলো। বিভিন্ন ধৰণৰ চৰাই আছিল বিভিন্ন ধৰণৰ গছ গছনি জীৱ জন্তু এইবোৰৰ ফটো উঠোৱাতে মই ব্যস্ত হৈ আছিলো।
অঁ তেন্তে মানে কাজিৰঙা তোমাৰ নিশ্চয় ভাল লাগিব আৰু, ইমান যিহেতু ফটো উঠিছা ইমান ফুৰিছা।
হয় হয়। অ বহুত ভাল লাগিছিল তুমিও যেতিয়া যাবা তেতিয়া গম পাবা যে কিমান এটা, বিশেষ মানে অনন্য পৰিৱেশ এটা তুমি তাতে পাবা আকাশখন‌ যেন, একদম, মুকলি আকাশৰ তলত, তুমি নিজকে বহুত মানে, শান্ত, এটা পৰিৱেশৰ মাজত নিজকে, অনুভৱ কৰিব পাৰিবা আৰু,
অঁ। বাকী, তোমালোক যে গ'লা তাতে, তাতে ধৰা থকাৰ বাবে কি ব্যৱস্থা আছে কেনেধৰণৰ, তাতে ধৰা হোটেলৰ ৰুমত, থাকিব লাগে নে, স্থানীয় ঘৰতে নে, আজিকালি যে ওলাইছে, হোম ষ্টেবোৰ, সেইবোৰত থাকিব লাগে?
তাতে, ওচৰতে থকাৰ বাবে হোম ষ্টে আছে, কিন্তু আমি হোম ষ্টেট, কে বেছি মানে, আ প্ৰিফাৰ হোতেলত কৰিলো আৰু, হোটেলত থাকি, বেছি ভাল লাগিল। যিহেতু আগৰ পৰা বুক, কৰি থোৱা আছিলে, তেনেকে আমি থাকিলো আৰু।
অঁ', তাতে তোমালোক, কেইদিনৰ বাবে আছিলে হোটেলত?
আমি, দুদিনৰ বাবে আছিলো। কিন্তু থকা সময়খিনি, খুব মানে মানে আনন্দৰে পাৰ কৰিলো আৰু, থাকি ভাল লাগিল। ৰাতিপুৱাই, জীপ চাফাৰি চাব যাওঁ। তেনেকেই আৰু দিনটো পাৰ কৰো।
এনে, ব বেছি খৰচ হৈছিল নেকি? মানে পইচা অলপমান, বেছি লাগে নে, কম খৰচতো হৈ যায় আৰু, চলিব পাৰি আৰু তাতে।
হয়, তাতে তুমি আ চলিব পৰা এটা বাজেটত মানে, গোটেই খিনি, ভালদৰে চাই আহিব পৰা আৰু দুদিনৰ বাবে। ইমান অত্যাধিক অধিক খৰচ নহয় আৰু, তুমি যিখিনি লৈ যোৱাত পইচা, সেইখিনিৰে ভালকে চলি আহিব পাৰা আৰু।
বাকী তোমাৰ, খোৱা লোৱাৰ ক্ষেত্ৰত, কেনেধৰণৰ সুবিধা আছে বা তোমাৰ, কেনেধৰণৰ খাদ্য পোৱা যায়?
হয়, খোৱা লোৱাটো তোমাৰ বহুত, মানে, বিভিন্ন ধৰণৰ থলুৱা খাদ্য পোৱা যায়, হোটেলবোৰত আৰু তাতে ওচৰত, অ', ৰিজৰ্ট আছে, তুমি মানে যি খোৱা আৰু তুমি যেনেকুৱা ধৰণৰ, অসমীয়া থলুৱা খাদ্য বিচাৰা হক, সকলোবোৰ আছে।
অঁ। বাকী কাজিৰঙাত, হাতী চাফাৰীও আছে নহয়, সেইটো কৰিচানে নাই তুমি পিছে?
আছে, হাতী চাফাৰীও আছে। মই কৰিছিলোঁ বাৰু, এ-এদিনে কৰিছোঁ হাতী চাফাৰী। খুব ভাল লাগে তোমাৰ, অলপ ভয়ো লাগে বাৰু।
অ' বাকী তুমিতো চাগে জীপ চাফাৰী আৰু হাতী চাফাৰী দুটাই কৰিছা ত' যদি ধৰা মই যাব খোজো, তেনেহলে তুমি মো তোমাৰ অভিজ্ঞতা মতে আৰু কোনটো ক'বা যে, কোনটো কৰিব কাৰণে বেছি সুবিধা দায়ক বা কোনটো কৰি বেছি ভাল লাগে।
মোৰ মতেতো জীপ চাফাৰীটো তোমাৰ একদম মানে ভাল আৰু, তুমি জীপ তত উঠি ভালদৰে বন্যপ্ৰাণীবোৰ চাব পাৰা বা দৃশ্য উপভোগ কৰিব পাৰা। কিন্তু তুমি যদি মানে অভিজ্ঞতা এটা ল'ব বিচাৰা বিশেষ তেনেহ'লে তোমাৰ হাতী চাফাৰীত টো কৰি চাবা কাৰণ অভিজ্ঞতা এটা লাগে, যিহেতু হাতীত উঠি পোৱা নাই কেতিয়াও, গতিকে তুমি হাতী উঠিও চাব পাৰা কিন্তু তুমি যদি ভালদৰে উপভোগ কৰিব খোজা তেনেহ'লে তোমাৰ জীপ চাফাৰীটো ভাল আৰু।
বাকী তোমাৰ সন্ধিয়ালৈকেতো আছোই চাগে, নে ত' সন্ধিয়াৰ কাজিৰঙাৰ দৃশ্যটো কেনেকুৱা বা এনেতো বেছি ৰাতিলৈকে থাকিব নিদিয়ে চাগে তাতে।
হয় হয়। সন্ধিয়া তোমাৰ অ' খুব ধুনীয়া এটা পৰিৱেশ যিহেতু সন্ধিয়া ইমান দেৰিলৈকে তাতে থাকিব নিদিয়ে বাৰু হ'লেও এটা আকাশখন ধুনীয়া আৰু সূৰ্যাস্তৰ সময়ত ধুনীয়া দেখি কাজিৰঙা। সেনেকুৱাই আৰু।
বাকী মানে তুমি কাজিৰঙাৰ একদম সকলো এটা এটা অংশ ফুৰি আহিছা আৰু ধুনীয়াকে মানে সকলো কথা বা জীপ চাফাৰিয়ীয়ে হওক, হাতী চাফাৰীয়ে হওক বা বিভিন্ন ধৰণৰ খাদ্য সকলো বস্তু উপভোগ কৰিছা আৰু।
হয় হয়, দুদিনতে তোমাৰ মই সকলোখিনি উপভোগ কৰিছোয়ে যিহে তো ইমান তোমাৰ মানে দিনটো জীপ চাফাৰী কৰি গোটেইবোৰ তোমাক ভালদৰে দেখাই দিয়ে তেনেহ'লে তুমি দুদিনত সকলোবোৰ বস্তু ভালদৰে উপভোগ কৰিব পাৰা আৰু।
অ' বাকী তোমাৰ অনুভৱটো এবাৰ অন্তিম বাৰৰ বাবে কেনেকুৱা? তুমি যদি ধৰা তোমাক যদি কোনোবাই সোধে যে এটা লাইনত তুমি যদি তোমাৰ অনুভৱটো ব্যক্ত কৰিব বিচাৰা ত' কেনেকে কৰিবা?
হয়, মই মানে এটা লাইনত যদি ক'ব বিচাৰো তেনেহ'লে মোৰ খুব ধুনীয়া এটা অনুভৱ মই পালোঁ, কাৰ যিহেতু মানে এটা প্ৰাকৃতিক পৰিবেশ আৰু, তুমি যদি মনটো শান্ত কৰিব বিচা তাৰা দুদিনমানৰ বাবে তুমি কাজিৰঙাত যাই কিনে ফুৰি আহিব পাৰা আৰু তেতিয়া তোমাৰ ভাল লাগিব আৰু মনটো।
অ'। ঠিকে আছে দিয়া বাৰু, তোমাৰ কথা শুনি ময়ো যাম দিয়াচোন এবাৰ। মই অভিজ্ঞতা কৰি আহিম।
হয় হয় যাবা, তুমিও ভাল পাবা, মই আশা কৰিলোঁ তুমি ভাল পাবা বুলি।
অ' দিয়া তে ৰাখিছোঁ এতিয়া।
ঠিক আছে হ'ব দিয়া আজি ল